নিছা অ, সেয়া আৰু অ তেনেকে মই যিটো যেতিয়া ক'ৰণা হৈছিলে ন অ, ক'ৰনা সময়ত মানে মই হেই চিস্কমাইলত মই জব এটা কৰি আছি মই সেইখিনি সময়ত মানে মই জব টো এৰা নাই আৰু মোৰ মানে এই বস্তুটো পতককে আহে কৰবাত মানে হ'ল নেকি মোৰ। কিবা মই হেৰি কৰো মানে মই যতে যাওঁ উবেৰলৈ যাওঁ। আৰু তোমাৰ মানে ৰিক্সাটো বুক কৰি লৈ যাওঁ। তেনেকে মোৰ মানে ওচৰতে মই হেৰিয়াত টা বুক কৰিছো মানে ফ্লেট এটাত আছিলোঁ ওচৰতহে মানে কেতিয়াবা খোজকাঢ়ি যাওঁ আৰু নহয়তো মানে ৰিক্সা হ'লে মই গোটেই ৰিক্সাখন বুক কৰি লও। যাওঁ তেনেকে বা বাছতটো মই উঠাই নাই আৰু এই চবজি তবজি আনিলেও মই মানে হেৰি মানে ফ্লেট এটা আছিল ন মই অকলে আছিলো বাহিৰত ৰাখি দিওঁ মানে চব্জি বিলাক তেনেকে। তাৰপিছত আৰু গা চা ধুই লওঁ তেনেকে, তুমি সেইখিনি সময়ত ঘৰত আছিলা নে কিবা জব কৰি আছিলা?
মই কৰোণা টাইমত সুধিছা?
কৰণাৰ টাইমত।
কৰোণাত মানে কি হল কৰোণা সাতাইশ তাৰিখৰ পৰা ষ্টাৰ্ট হৈছিলে নেকি মা চৰ উম মাৰ সেই মানে আমি ছাব্বিশ তাৰিখে ৰাতি গুৱাহাটী আহিলো জানানে।
আচ্ছা।
মানে কি হ'ল অ মোৰ মই হায় চছেকেণ্ডেৰী দিছিলো সেইখন টাইমত হ'বলা। মেট্ৰিক মেট্ৰিক দিছিলো মেট্ৰিক দিছিলো অ দুহেজাৰ বিশ চনত। দুহেজাৰ বিশ চনত মানে মই মেট্ৰিক দি ফেব্ৰুৱাৰী মাহত ফেব্ৰুৱাৰী মাহৰ পৰা মেট্ৰিক টো ষ্টাৰ্ট হৈছে আৰু ফেব্ৰুৱাৰী মাহতে শেষ হৈছে আমাৰ দেই। তাৰ পিছত অ আম মাৰ্চৰ মাহীহত গৈছিলে মানে ফুৰিবলে তাৰপিছত মাৰ্চৰ ছাব্বিশ তাৰিখ নে পঁচিশ তাৰিখ মানে মানে আমি গুৱাহাটীলে আহিছো। তাৰ পিছত গুৱাহাটীলে আহি লৈ পেলাই আমি ৰাতি বাৰটা বজাত- গুৱাহাটী পাইছোহি দে তাৰপাছত ৰুমত গৈ ল চাৰে চাৰে বাৰটামান বজাত পায়ে আমি মানে ফ্ৰেচ হৈ আহি লৈ পেলাই কথা নাই বতৰা নাই টিভি টো চলাইছিলে মানে ভাই টিয়ে চাব কাৰণে তাৰপাছত মহাই আকৌ পতকে নিউজ চেনেলটো ল গালে আমি তেতিয়া মানে ফ্ৰেচ হৈ আহি বহিছো শুম আৰু তাৰ পিছত অ তেতিয়া নিউজ চেনেলটো লগাইছে তাৰ পিছদিনাখনৰ পৰা লকডাউন নহয়।
লকডাউন অ হম হম হম।
গুৱাহাটীত ফচিছো মই মানে কমচে কম পঞ্চা দিন
পঞ্চাশ দিন অ অ উম ওলাই গৈছিলা নে? বেমাৰৰ সময়ত ওলাই গৈছিলা নে বাহিৰত?
তেনেকে ওলাই নাই যোৱা।
অ মোৰ টাৰমানে মানে জবটো অ কৰানণ্টে কৰি জবটো বহুত ভাল আছিল তেতিয়া মই বহুত ভাল চেলাৰি পাওঁ। হা আগতে মই বহুত ভাল চেলাৰী পাইছিলোঁ মানে ফিফটি থাউজেণ্ডমান দিছিলে হা মান্থত। ত মই জবতটো এৰিবৰ মন নাই আৰু আমাৰ তাৰমানে আমাৰ জবটো বন্ধ নহয় তামানে আমাৰটো হে হয় ন ফাইনেন্সৰ আমাৰ জবটো বন্ধ নহয় আৰু আমাক তাৰমানে ঘুৰিবলে কাৰ্ডো দি দিছিলে গ'লে তামানে তুমি পাৰো আৰু হা তাৰপিছত হেৰি হ'ল মই কিন্তু ঘূৰা নাছিলো কিন্তু তাৰমানে অফিচ যাব লাগিব ৰাতিপোৱা একদম মূৰে গায়ে কাপোৰ চাপোৰ মানে মাস্ক চাস মাৰি পেলাই মূৰতো মাৰো মাৰি পেলাই অফিচত জাষ্ট মই এপইন্টমেন্টটো দি আহো তাতেই গোটেই ৰ্চদি হাচি কাঁহ মাৰি থাকে এপইন্টমেণ্টটো দি মই নবহো আৰু কম্পিউটাৰত তাৰেমানে এটেন্ডেচটো মাৰিব লাগে মাৰি কিনে গুচি আহি অকমান চব্জি লৈ মই মানে গোটেই হ প মোৰ যিটো বাৰো হে ফ্ তাতে পেলাই থৈ মই মানুহত গৈ গা চা একদম চাবোন দিিয় এঘন্টামান ধুওঁ আৰু তাৰ পিছত আৰু নাযাওঁ আৰু ক'তো আৰু কেতিয়াবা গ'লে সেইখিনি খোজকাঢি যাওঁ নহয়ো ধৰা ই ৰিক্াখন কমপ্লিট বুক লৈ য আৰু তেনেকে এৰা নাছিলো আৰু মাজে সময়ত ঘৰৰ পৰাাৰ পৰাও কৰো আৰু ৱৰ্ক ফ্ৰম হোম তেনেকে ফ্লেট এটা লৈছিলোঁ আৰু তেনেকৈ কিন্তু ধৰা বহুত সৰু সৰু ল'লে দিগদাৰ হয় নহয় মানুহবিলাক ধৰা শ্বেয়াৰ কৰিব লাগে মোৰ কমপ্লিট চব ভিতৰতে আছিল তেনেকে আৰু তথাপিতো বহুত একমাহ নহয় একমাহ মই মানে হেৰি কৰিছিলো মানে ইমান ভয় খাইছিলো নহয় চবজি তবজি লবও ভয় খাইছিলো সেই তাৰ পিছত অ হেৰি কৰিলো অলপ অলপ লাহে লাহে ভয়তো কমেই আহিল কিন্তু নিয়ম খিনিতো মানিবই লাগিব দিয়াচোন সেইটো বেলেগ কথা ত তাৰপিছত তেতিয়া জব ো এৰিব বেয়া লাগে তেনেকেই গ'ল আৰু মোৰ কিন্তু তোমালোকৰ ঘৰত কোনোবাৰ হৈছিলে নে নাই
আমাৰ ভণ্টি হৈছিলে
অ বেলেগকে আছিলে নেকি
অ মানে ঘৰতে বেলেগকে আছিলে
আচ্ছা অ মোৰ বাৰ হৈছিলে মোৰ মানে কি কবা মোৰ মানে একমাহ মান টোপনীয়া অহা নাছিলে মোৰ বাৰ হৈছিলে তাই মানে মোক কয় মোৰ লগত থকা নাই মানে বা আছিলে বাৰ ঘৰত বিয়া হৈছে হা তাই মানে মোক কয় হেৰি মোৰ বোলে ফ কৰিলো মই বোলো চিট খালি আছে নেকি মইতো গমেই পাই গৈছো চি কাই গৈছে ম হেৰি মোৰ চিট খালি আছে নেকি কাৰণ তাৰমানে অ তাই কৈছে মই উশাহ হলোৱাত বহুত ন হব ফ কৰো বাইদেউ চিট নাই বোলে চব বুক বোলে সেনেকে কয় মই বোলো ঘৰত আহি অক্সিজেন দিব নে নিদিয়ে কৈছে নাই ভোক হৈ গৈছে চব বোলে এতিয়া আৰু খালী নাই তেনেকেই কয় তাৰ পিছত মই মানে বহুত ভয় খাইছিলো ইমান টেনশচন হৈছিলে মানে ধৰ ৰাতি মোৰ ভালকে টোপনি নহয় সেই টেনচনতে তাই ভাল হোৱা নাই যে অ তাৰপিছত মানে মই হেৰি কৰোম মানে তাইকতো ওলাব দিয়াই নাই মই মাছ মাংস সেইখিনি সময়ত তাৰমানে ভাল খাদ্য খাব লাগে মই তাৰমানে মাছ মং মাং মঙ বা তোমাৰ এই বাদাম এটা বাদাম চাদাম পাই যে সেই হেৰি কাজু বাদাম আৰু এটা সেইবিলাক চব লৈ গৈ মানে মানে তাইৰ হাতত নিদিওঁ আৰু মই বাহিৰত পেলাই দিওঁ অ মানে থৈ দিওঁ গোটেই খিনি নি মই তাই লৈ একম দাৰ মুখত থৈ দি কিন্তু টাছ নকৰো তেনেকে আহ তেনেকে আহ শুনিছা
শুনি আছো শুনি আছো
তেনেকে আৰু দিন গ'ল দিয়া কিন্তু আৰু ভগৱানৰ কৃপাত ভাল হ'ল বহুত কেনে কেয়াৰ কৰিলো মই গৈ গৈ তেনেকে দিওঁ সেয়া আৰু মানে সেইখিনি সময়ত ভাল খ খানা বহুত খাব লাগে
এটা নল প্ছ ন প্ অ
সেয়া আৰু তেনেকে গৈ
আজি ভাত খোৱা হ'ল
নাই দেৰিকে খামো ৰাতিপুৱা মই অকমান এই দৈ চিৰা খালো যে অ অকনমান দেৰিকে খাাম মানে বেছি দেৰি হোৱা নাই মোৰ খোৱা এঘন্টা এটামান হৈছে সেইকাৰণে অলপ দেৰিকে খাম খালেও হৈ যাব সেইয়া আৰু। সেই মোৰ তিনিদষ্টাৰ তেনেক টাইম টেবুল নাই মানে ভোক লাগিলে খাই দিওঁ আৰু, তেনেকে।
অ'-অ'।
পেটটো খালী হ'ব নিদিও, মানে ধৰা এ এঘন্টাম মানৰ মূৰে মূৰে সৰু কিবা এটা খাই দিও আৰু তেনেকে। তোমালোকে কেতিয়া খোৱা দুটা, হেৰি দুপৰীয়াৰ ভাত?
দুপৰীয়াৰ ভাল অ'-অ', দুপৰীয়াৰ ভাতটো মানে হয় হয়, এটা দুটা, কেতিয়াবা তিনটা বাজি যায়।
আচ্ছা আচ্ছা, হা-হা-হা।
উম, আজি কি বা বনাইছে ভাত কেৰেলা আল আলু ভাজি দালি বনাইছে, ভেন্দি ভাজি বনাইছে
অ' বহুত বনাইছে ন।
অ' দেওবাৰ যে বাও ঘৰতে আছে।
হা-হা-হা বহুত বনালে। ৰাতিৰ কাৰণেও বনাই থয় নে একেলগে অকল দুপৰীয়া?
উম নাই-নাই অকল দো
দুপৰীয়া ন অ', আচ্ছা আচ্ছা। উ' তোমালোকে দিনৰ, দুপৰীয়াৰ বেছি ৰাতি খুৱা নে?
হা হা?
দুপৰীয়াৰ ধৰা বেছি হৈ গল ৰাতি খোৱা নে?
অ' মই নাখাও কিন্তু মানে ইয়াত থাকিলে খাব লগা হয় মানে মায়ে বনায়ে দিয়ে যে
হা-হা-হা-হা। মই খাও বেছি হলেও, মই বেছি হলে খাওঁ কিন্তু আজিৰো কালি না খাওঁ, কিন্তু আজি থাকিলে খাওঁ কিন্তু দেই, সেয়া আৰু। অ' কেতিয়াবা অলপ
অ', অ', নহয় তুমি মানে দুপৰ ৰিয়াৰ খানাটো বেছি হৈ গলে ৰাতিলে খাওঁ নেকি সুধিছা, অ'। খোৱা হয়, মানে কি হয় ইয়াত থাকিলে মানে হেৰি দুপৰীয়াৰ যদি ভাতটো থাকে, তেতিয়া হলে মানে অ' ভাজি দিয়ে।
অ'-অ', অ', ভাতটো ভাজি দিলে অ' ভাল লাগে অ'।
তেনেকে খায় তাৰপিছত আকৌ হয়, হা। ম ভাতো ভাজি অকল ভাতে দিয়া নে, ন নহয় তোমাৰ দিয়া হয়, জিৰা দিয়া হয়
অ', অ', আমি
আমি দেৰি কৰও কাট দা, অ'-অ' নাইমাৰ মায়েও বনাই বাৰু সেইটোতো সেইটো আমি বেলেগকে খাওঁ ফ্ৰাইড ৰাইচ বনাই, কিন্তু মানে এনেই দালি ভাজিৰ লগত খাব পৰা মানে জিৰা ৰাইৰ নিচিনাকে বনাই।
অ', অ', আমিও পেলাই নিদিওঁ মই তাৰে মইতো জহাজ
নাই নাই আমিতোতো দিনৰ, ৰাতিপুৱা ৰাতিৰ ভাতো পেলাই নিদো টো ৰাতিয়ে থাকিলেও
আচ্ছা কি পানী দি থৈ দিয়া নে, তোমালোকে ফ্ৰাইড ৰাইচ কৰি খোৱা?
নহয় নহয়, ফ্ৰাইড ৰাইচ কৰি খাই দিওঁ ৰাতিপুৱা।
ফ্ৰাইড ৰাইচ কৰি খোৱা ন, মই কেতিয়াবা পানীও দি থৈ দিওঁ, পানীত দিয়া ভাত যে
অ', মই সেইটো খাই পোৱা নাই কালি এজন দাদাৰ লগত পাতিছিলো কথা তেওঁ মানে কিবা পানী দিয়া ভাতৰ কথা কৈ আছে পে মই তেতিয়া তেওঁক সুধিছো যে অ মই মানে সেইটো দিশ যে মই অকল হেৰিয়তহে দেখিছো ইউটিউবতহে দেখ
আচ্ছা আচ্ছা, চবে নাখায় বাৰু, তেনেকেও খাওঁ, খাই পেলাই কিন্তু অকল সেনেকে না ভাতকেইটা নাখাওঁ আৰু আমি দালি এ দালি মচুৰ দালি বা মগুৰ দালি একদম পিচি লওঁ আৰু পিচি লৈ জলা, নিমখ, তেল দি পেলাই মানে চাটনি এটা বনাই লৈ সেই তেনেকেই খাওঁ। সেয়া কিন্তু চৰ্দি তৰ্দি চৰ্দি জ্বৰ লাগিলে খাব নালাগে।
তেওঁ মানে কৈ আছিলে কিবা আ গৰৈ মাছৰ পুৰা পিতিকাৰ লগত
ভাল লাগে হয় হয়।
কিন্তু মই যে গৰৈ মাছ নাই খাই নাই পোৱা আৰু না খাওঁ ক'লা মাছ।
টেষ্টি কিন্তু বহুত হয় দেই। সেইটো মই মই কৰি পোৱা নাই অ মই কৰি পোৱা নাই মই গাঁৱত খাইছিলো এঘৰ মানুহৰ তাত যাওঁতে কিন্তু সাংঘাতিক টেষ্টি হয় তেনেকে।
মই মানে কুলা মাছ নাখাও।
অ আচ্ছা আচ্ছা, তোমাৰ এই ৰেচিপিটো মই বনাম ৰবা। কালি যে কৈছিলা তুমি এই কিবা হেৰি মাছৰ যে মই সেইটো বনাম ৰবা কচ মাছৰ মই
অ খাই চাব পাৰা বিৰাট টেষ্টি লাগে খাই আৰু মানে এ বেছি সেয়া মাছ বেছিকেও খোৱা নাযায় ন মানে ধৰা মাহেকত এদিন। কাৰণ সেয়া মাছ
হা হা হা হা, একদিন খালে একো নহয় চাগে ন?
সেই একদিন খালে মানে আমি খাওঁ মাহেকত দুদিন মান।
আচ্ছা আচ্ছা হা হা এইবাৰ কৰি চাম কেনেকুৱা লাগে। মই তুমি কওঁতে মন গ'ল আৰু, অ হয় হয়। ঠিক আছে তেনেহলে।